হেল্ল'! কোৱা।
অ' কি কৰি আছা?
এনেই আছোঁ, তুমি?
অ' একো কৰা নাই নেকি?
নাই ৰাতিখন কি কৰিবা নো, তুমি?
অ' ভাত চাত খালা?
ভাত চাত খালোঁ অ।
কি, কিবা কৰি আছাঁ?
নাই, নাই এ ইউটিউব চাই আছিলোঁ। তুমি কি কৰি আছা?
মই মানে এনে আৰু ময়োঁ কিবা এটা ভাবি আছিলোঁ ইউটিউবৰ বিষয়ে।
আচ্ছা! কি ভাবি আছিলা বা?
অ'হ এনে মা খবৰ ভালেই?
মা‌ অ'হ মাহঁতৰ খবৰ ভালে দিয়, তোমালোকৰ মা?
অ' ভালেই এনেই কৰ'বাত ওলাই চলাই যোৱা নাই?
নাই যোৱানাই। তুমি যোৱা নাই ক'তো?
মও নাই যোৱা এনেই আৰু ঘৰতে আছোঁ গম পাইছা।
কিয় যোৱা নাই?
এই এনেই মানে এই গৰমখনত ওলাই যাব মন নাযায়।
সেইটোতো হয় বাৰু, এনেই অলপ কিবা ভাল ছাল জেগালৈ যোৱা অলপ য'ত মানে ভাল লাগে থাকি
অ মই ভাবিছোঁ শুনাচোন মানে ব্লগ মানে ইউটোপত ব্লগ বনাম বুলি ভাবিছোঁ
কেনেকুৱা ব্লগ বা এতিয়া
মানে ধৰা যেনেকৈ ফুউচ মানে কেনেকা জানা মানে কুৱেচন সুধিম তাছত মানে মানুহ বিলাকে মানে এটা যে গিফ্ট আৱে কৰে যে যেনেকৈ ধৰা কেনেকুৱা এ জনা মানে এটা মানুহক কুৱেশন কুৱেশন সুধিলোঁ গম পাইছা এক কুৱেশনটো যদি সি এচাৰটো শুদ্ধকে দিয়ে তেনেহ'লে মই এটা পিজ্জা অৰ্ডাৰ পিজ্জা এটা দিলোঁ যদি আকৌ যে অ যেনেকৈ সেনেকুৱাতে কৰিম বুলি ভাবিছোঁ
কিন্তু তোমাৰ যাব সেইটো পইচা যাব তোমাৰ ক্ষেত্ৰত কি প্ৰফিট আছে তোমাৰতো এতিয়াতো প্ৰফিট নহব ন হিমাচলেহে হ'ব কিন্তু এতিয়া যদি তুমি কৰা যে তোমাৰ দেখোন বেছি লছ হব তোমাকো তোমাৰহে পইচা যাব
ন'হলে মই মই নহলে ৰাইডিং ভডিঅ' মানে আগতে প্ৰথমতে লগৰ বিলাকৰ মতে কৰিম গম পাইছা
অহ
লগৰবিলাকক শিকাই দিম অকমান
মায়ে এনে জানেনে নাই ভিডিঅ' চিডিঅ' বনাৱা বুলি
মায়ে জানে মাক কৈছোঁ
কি কৈছে মায়ে?
মায়ে কৈছে হ'ব বুলি কৈছে সেইতো কাৰণে ফোন ফোনৰ কাৰণে মৰি গৈছো গম পাইছা।
এতিয়া ভাল মোবাইল লাগিব ন, আইফোন নহলে তোমাৰ এই যে আজিকালি নতুনৈ গুগ পিক্সাৰ।
অ সেইটোতোৰ, মোৰ আইফোনতকৈও দাম বেছি।
কি কোৱা? কিন্তু সেইটো ভাল।
সেইটো ভাল কিন্তু আইফোনক বহুত দামী, মানে সেইটো মানে কেনেকুৱা টাইপৰ হয় কোৱাচোন? সেইটো মানে আ আইফোনটো মানে ডবল কেমেৰা হয় তাত মানে কেমেৰা কোৱালিটি আৰু ভাল হয়।
তেনে সেইটোৱেই লৈ লোৱা।
সেইটো ল'ব পে এ সেইটো এক লাখ, আহ দেৰ লাখ মানেই পৰি যায়।
এৰা বহুত
তুমি এবাৰ চাই লবা মই এনেই কইছিলো গুগলত
গম পাইছো বাৰু বহুত দাম শুনিছো বাৰু মানুহৰ মোক পৰা, এনে মোবাইলটো দেখিছো মই ভালেই লাগে।
অ, দেখিব পাৰিলে মানে, এ দাম আছে এইটো মই তাৰমানে সেইটো বনাও নেকি মানে, গপ্ৰৰ এটা আনি পিনে ধৰা ৰাইডিং ভিডিঅ বনাব পাৰি চাইকেল লৈ।
তুমি বেছি বনোৱা পানী ব্লগ বিলাক
এফ পানী ব্লক বনাব পাৰি গম পাইছা, পানী ব্লক আ। কি হয় জানা, এতিয়া চব মানে কেনেকুৱা কণ্টেণ্ট বনাব লাগে জানা মোৰ মতে মানে, কোনো নবনাটো বনাব লাগে গম পাইছা মানে পানীৰ ব্লকটো চবেই বনাই। মানে ৰাইডিং মানে যেনেক চাইকেল ৰাইড কৰা ভিডিঅ', মানে বহুত কমেই বনাই মানে। বহুত কম হয়।
অ তেনেকুৱাও পাৰা আৰু নহলে ক'বা ক'বা জাগাত তুমি এক্সপ্লৰ কৰা।
অ সেইটো পাৰি। কিন্তু মানে ধৰা মানে আগত আগৰ মানে পইচা লাগিব গম পাইছে মানে বস্তুবিলাক আৰু মানে মোক কণ্টেণ্ট লাগে মানে অকণমান মানে।
এটা কেমেৰা লৈ লোৱা কাৰোবাৰ পৰা।
কেমেৰাললে দিগদাৰ হ'ব গম পাইছ গ প্র ৰলে ভাল হব।
কি ললে?
গপ্ৰ, গ প্ৰ।
লৈ লোৱা তুমি যোনটো ভাল দেখা।
মানে গহপুৰৰ বন্ধু জানা তোমাৰ এই যে হেলমেটে চেলমেটে যে- ৰাইডিং ভিডিঅবোৰ সেইটো লম বুলি ভাবিছোঁ গম পাইছা, সেইটো ললে মানে ভাল হ'ব অ সেই- ভাবিছিলো এইটো কিমান পৰিব তোমাৰ মতে?
সেইটোতো মই নাজানো দেই কিমান দাম। মই ভালকে নাজানো এইবিলাক তুমি চোৱা ভালকে আৰু অ কোৱা কোৱা কোৱা।
মানে মই ভাবিছো মানে কোনটো কৰিলে বেছি ভাল হ'ব সেইটো কাৰণে মছা-
অ ৰাইডিংয়ে কৰা।
অহ।
তুমি ৰাইডিং কৰা তাৰপিছত তোমাৰ এইবিলাক কৰা জেগাবিলাক। ভাল ভাল জেগা যেনেকে মাউন্টেন-চাউন্টেন এইবিলাক যেনেকে নদী চদী সেইবোৰ জীৱ জন্তুৰ ওপৰত প কৰা।
অ সেনেকে কৰিব পাৰি কিন্তু মানে ধৰা মানে এটা মানে লগত কোনোবা এটা যোৱালে মানে বেছি ভাল হ'ব সেইটোকাৰণে
অ এটা কাম কৰোঁ মই মই আৰু মোৰ লগত টা কি কোৱা।
অ।
নহ'লে এই কিছুমান অ বাই হ'ব বাৰু এই কিছুমান যে কন্টেন্ট বনাই হা চিনেমা টাইপ অলপ মানে চৰ্ট ফিল্ম টাইপ যে বনাই তেনেকুৱা বনাব পাৰা দেখোন।
সেইটো বনাব পাৰি সেইটো কাৰণে মানুহ বহুত লাগে আৰু গম পাই এদিত টো মই কৰি দিম নিজে কিন্তু মানে সেইটো কাৰণে মানুহ ভাল বহুত লাগে। আৰু মানে ধৰা প্ৰফেচনেল কেমেৰা মেন
সেয়া হ'ব বাৰু মই সেয়া মিলাই দিম তুমি এডিট কৰিবা আছে বাৰু মোৰ চিনাকি বহুত। কি কোৱা তেনেকোৱা হ'লে এখন চিমাও ওলাই যাব আমাৰ ভাল এখন চৰ্ট ফিল্ম মানে চিনেমা টাইপ এখন ওলাই যাব লগত
অ সেইটো এইটো হে বনাব পাৰিম মানে সেইটো বনালে মানে ধৰা এ ভাল এটা চা চাৰ্ভাৰ লাগিব গম পাইছা মানে জেগা এটা ভাল লাগিব।
আমাৰ ইয়াত দেখোন বহুত ধুনীয়া ধুনীয়া জেগা আছে।
আছে মানে ধৰা এ এনেকুৱা কণ্টেন্ট টাইপ বনাব পাৰা গম পাইছা ধৰা যদি মিলিজুলি বনাব বিচাৰা সেই মানে ধৰা সৰু সৰু কনটেন্ট বনাব পাৰা মেনে জে চ চৰ্ট চৰ্ট মানে আজি ওৱান পাৰ্ট কাইলৈ টুপাৰ্ট পৰহিলৈ থ্ৰি পাৰ্ট যেনেকৈ চুপাচুপিখনেই ধৰি লোৱা তুমি
অঁ
যেনেকৈ তাত আঠটা নটা আঠটা নটা এপিচোদ আহিছিল তাৰপিছত এতিয়া চিনেমা ৰিলিজ হৈছে এনেধৰণে বনাব পাৰা এনেকে বনাব পাৰিম মানে
তেনেকুৱাই বনাও
অঁ সেনেকে বনাব কিন্তু মানে ধৰা মানুহ লাগিব বে বহুত মানুহ লাগিব মানে ধৰা যোনে মানে এক্টিং কৰিব পাৰে
হ'ব-হ'ব সেয়া মানুহ বাৰু পাই যাম। মোৰ বাৰু তেনেকে চিনাকি আছে। বহুত খিনি, মানে কিছুমান ধুনীয়াকে এক্টিং-চেক্টিং কৰিব জানে। এনে-এনেই পাৰিব এতিয়া কিয় নোৱাৰিব ইমানটো, ইমানোতো এক্টিং কৰিব পাৰিব ন? আৰু তোমাৰ, কোৱা?
আমি যদি ভালদৰে বনাব যাওঁ। তেনেহলে আইফোন এটা মোৰ লগৰ এটাৰ আছে, আইফোনতে দি বনাব পাৰিম গম পাইছা? মানে তেতিয়া বেছি মানুহ নালাগে যদি মানে ওৱান-ওৱান পাৰ্ট কৰি দিয়া যদি মানে লং ষ্টৰি নকৰা, তেনেকৈ মানে ইনষ্টাগ্ৰামত যিমানটো ভিডিঅ' আহে, টাৰ্টি মিনিটচৰ।
এ নাই-নাই তেনেকুৱা নবনাও। তোমাৰ এনেকুৱা বনাম কেমেৰা লৈ লম-কেমেৰা লৈ লম, ডাইৰেক্ট ইউটিউবতে দিম।
অহ।
তেতিয়া বেছিয়ে ভাল হ'ব আমাৰ কাৰণে বেছি ফাইদা ন? আমি নিজৰ প্ৰফিটটো চাব লাগিব ন? সেইটো হলে নহব নহয়। কেমেৰা লৈ ল'ম। মানুহ লাগিলে হবো গোটেই গোটাই দিম। মানুহ বাৰু ধেই আছে, তোমাৰ লগৰো আছে মোৰ লগৰো আছে। ভালকে বুজাই দিম স্কিপবোৰ। আৰু তোমাৰ কেনেকুৱা, এইবিলাক জেগা-জেগা গুৱাহাটীত ধুনীয়া হ'ব। বা তোমাৰ নগাঁও
সেইটো কাৰণে কোনোবা এটা ৰাইটাৰ হ'ব লাগিব মানে যোনে মানে কাহিনীটো লিখিব লাগিব।
ৰাইটাৰ এনেই তোমাৰ মতে, তোমাৰ লগৰ তেনেকুৱা নাই ৰাইটাৰ?
এনেকুৱো কোনো নাই সেইকাৰণেটো তোমাক সুধিলো।
আমাৰ মে'ম বা ছাৰহঁতৰ কোনোবাক লৈ ল'ব পাৰো।
অহ, হেনেকে ল'ব পাৰি।
কি কোৱা?
অহ এনেকে পাৰি কিন্তু মানে যদি মানে যেনেকে মানে এনেকুৱা ৰাইটিং কৰিলে ভাল হব।
আৰু মেমকে লৈ লও হয় যদি মেমে মানে লিখিব পাৰিব ন? ইমান ডাঙৰ মানুহ ন সেয়া?
অহ-অহ কনটেনত মানে এ-এখন-এখন-এখন যদি শৰ্ট ফিল্ম মই এখন লিখি দিব পাৰে, তেতিয়াহলে মই পোৱালি যোগাৰ চোগাৰ চব কৰি দিম।
অহ, তেনে মেমক কওঁ হা, কি কোৱা?
অহ পাৰি।
আৰু হ'ব বাৰু। তুমি মানুহ পতোৱা।
চব হৈ যাব। অকল-অকল-অকল কেমেৰা-চেমেৰা চব হৈ যাব, মানুহ হৈ যাব। মানে অকল স্ক্ৰিপ্টখন লিখা মানুহটো ভাল হ'ব লাগিব মানে।
এই হ'ব মেমে কিয় নোৱাৰিব নেকি? কাৰণ মেমে যদি ভালকে পঢ়াব পাৰে যেনে এইটো স্ক্ৰিপ্টো লিখিব পাৰে ভাল তেতিয়া কিন্তু আমি নোৱাৰিম নেকি? শিকিবলৈ ভালকে।
আমি লিখিব নোৱাৰিম কিন্তু মানে যদি মেমে কয় ক'ব পাৰা এবাৰ।
তুমি কৈছাবা তুমি মই কৈছাম দিয়া।
অ অ এদিন কৰি চাব লাগিব। মানে সঁচাও কৈছো মই গম পাইছা, মানে এইটো ইয়েছ মই এইটো বনোৱাত বনাই দিম গম পাইছা। মানে চব মই কৈ দিম কিন্তু ডাইলগ কেইটা ক'ব পাৰিলে ভাল লাগিব মানে কিবা এটা ভাল লাগিব গম পাইছে। স্কিপ স্কিপ মানে এই যোনটো তেজপুৰত যে নতুন যে ভাইৰেল হৈছে এছ এম ৱৰ্ল্ড বুলি কিবা এটা ৱেবচাইট এটা নাম শুনিছা?
উম নাই শুনা নাই বাৰু।
সেই লগৰ কেইটা মোৰ লগৰে ভাল সিহঁতে মোক কৈছে, কিবা কিবি হেল্প লাগিলে মোক কবা। সেনেকে মানে সিহঁতক কৈছো সিহঁতৰ লগত মানে কনটেক্ট কৰিলে মানে শুই যাব।
হ'ব বাৰু কিন্তু শুনা প্ৰথম আমি মেইন সেই যোনবিলগ মেইন লিড ঠিক আছে সেনতক ভাল ভাল চইচ কৰিম আৰু যোন ভনে বেছি মানে এক্টিং কৰিব না জানে ন সিহঁতক ইমান মানে চৰ্ট কে অলপ ক'ব দিম। বাকী এনেই এ মানে মুখৰ ভাঁজ। শ্বাস দিবলৈ কম আও।
উম মানে ফাৰ্ষ্ট তুমি এটা, স্ক্ৰিপ্টখন মানে বেছি দীঘল নহয় অকন সৰুকৈ স্ক্ৰীপ বনালে হ'ল।
নহয় নহয় মানে যোনবিলকে বেছি ভাল এক্টিং কৰিব জানে সিহঁতক বেছি মানে ভাল এটা লিড দিম। আৰু যোনে ইমানটা নোৱাৰে সিহঁতক অকণমান চাইড। মানে ইমান সিহঁতকো ওলাব। কিন্তু ইমান মানে হে কোৱাত নাই সেহতক বেছি ক'ব নালাগে যাতে।
অ
কি কোৱা আৰু গান চেন, সুমিয়াবা নে নাই?
গানটো টো সুমিয়াই দিম কিবা এটা গান সুমিয়াই দিম, মই মিলাই পেলাই।
গান কোনে গাব জানে ভাল গান নতুন বনাই বনাই?
এ সেইটো কাৰণে পঢিলে বিচাৰিব লাগিব। গম পাইছা?
এইটো, মোৰ লগৰ এটা আছ- ছে ভাল গান গাই গীটাৰ চিটাৰ বজাই।
অহ।
কিন্তু ছোৱালী ক'ৰ পৰা আনিবা?
এ শুই যাব, মই চিনাকি আছে। মই
অ তেনে হ'ব বাৰু। বাকী আৰু কি কি কৰিবা কোৱা?
এনেই তুমি সেৱা কৰিব পাৰা, যেনেকৈ স্ক্ৰিপ্ট স্ক্ৰিপ্ট লিখা মেইনটো মানুহটো ভাল হ'ব লাগিব। সেই মানুহটোৱে যদি পুৰা মজা কৈ স্ক্ৰিপ্ট লিখে, সেই গান বনোৱা গান কি গান মানে এনেকুৱা বেলেগ গানো সুমিয়াই দিব পাৰি।
কিনো এতিয়া স্ক্ৰিব লিখা ভাল মানুহ তেনেকে মেমকে লওঁ।
অ মেমকে কৈ চাব পাৰি স্ক্ৰিপ্ট লিখাটো। মানে স্ক্ৰিপ্টখন মানে শুনা, যোনটো যদি মানে এটা মানে সেইয়াটো যদি ভালদৰে হয় মানে, গোটেই কাহিনীটো যদি এটা ভাল স্ক্ৰিপৰ ওপৰত উঠে, তেনেহ'লে মানে ভাল লাগিব গম পাইছা।
গম পাইছো ময়ো সেইটো। কিন্তু, এতিয়া ভাল মানুহ এতিয়া ক'ব গ'লে আমাৰ চিনাকি ভিতৰত মেমে আছে। আৰু আমাৰ, লগৰ বোৰেতো এনেও নোৱাৰে, চব ভুল হব সেইবোৰ ত তাতছে মেমেই ভাল, ভাল আৰু। কি কোৱা?
অহ। সেনেকে ক'ব পাৰি। কিন্তু মানে, অ কথাটো পাতি ল'ব পাৰি কিন্তু। কথাটো পাতিলে হব। এবাৰ সুধিচাব লাগিব গম পাইছ? আমি কাইলৈ মানে সুধিব লাগিব।
আৰু কি কি কৰিবা কোৱা, গান এড কৰিব ডান্ ডান্স চান্সটো কৰিব লাগিব ন? ডান্স কৰা কিমান মানুহ? ভাল দান্সাৰ ল'ব লাগিব নাচিব। পৰা। আৰু মেইন লিট খিনি এনেকুৱা খিনি এনেকুৱা চইচ কৰিবা, যোনে নাচিবও জানে, এক্টিংও কৰিব জানে। আৰু ভাল মনতো কৰিম মনত, থৈ পেলাই স্ক্ৰিববোৰ ক'বও পাৰে।
অ।
কি কৰা?
অ পাৰি এনেকৈ মানে, অকল পোৱালি বহুত লাগিব গম পাইছা?
অ পোৱালি হ'ব দিয়া, তুমি যদি এতিয় কোৱা চিনেমাখন মানে পোৱালি ধেই যাব দেখোন।
চিনেমা ন, শ্বৰ্ত ফিল্ম বনাব হ'লে মই পোৱালি বহুত বিচাৰি থিম্বে
সেইটো কৈছো তুমি এতিয়া যদি কোৱা শ্বৰ্ত ফিল্ম বনাম বহুত পোৱিলি ওলাই যাব। খ।
অ পাৰি হেনেকে বহুত পোৱালি মই বিচাৰি লাগিব গম পাইছা, তেনেহ'লে তুমি কাইলৈ এপাক আহিবা গম পাইছা।
আহ কেইটামানত যাম।
তুমি কাইলৈ, মই তোমাক কম দিয়া টাইমতটো ৰাতিপুৱা মানে গম গম পাইছা ৰাতিপুৱা মানে কলে ভাল হ'ব।
আৰু, কেতিয়াবা ষ্টাইক কৰিবা এনে।
ষ্টাৰটো তেনেলে যদি স্কিপ্টখন যোনদিনা লিখা হ'ব কমপ্লিটনাই কৰিম। অ অ মই তোমাক তেনেহ'লে, কম গম পাইছা।
উম, হ'ব কবা। তুমি মইো বাৰ ফিয়ে আছো কলেজ। বাৰ যোৱা নাই বাৰ মোৰ যেনেক। ত তুমি যেতিয়া। ফ্ৰি হৈ মোক'বা।
অ অ, মই তোমাক দি কাইলৈ কম গম চাৰে পাঁচটা মান চাৰে পাঁচটা মানত, মই তোমাক মই। কম ভালদৰে বুজাই।
অ ফোন কৰিবা হা কালি তেন্তে, অ মই তেন্তে দিয়া ফোন কৰিৈ তেন্তে মোক কালি ফোন কৰিবা।
অ গুড নাইট।
উ গুড নাইট।